হেল্ল' উম উম শুনিছোঁ তুমি শুনিছা
শুনিছো শুনিছো তুমি কি কৰিছা
এ এনেই শুই আছো আৰু বিচনাত
অ ভাত খালা
উম খালো। তুমি খালা?
অ নাই খোৱা এই খাম আৰু অকমান পাছত গৰম যি পৰিছে ভাত খাবলৈ মনেই যোৱা নাই।
অ খাই ল'ব লাগে এতিয়া চাৰিটাই বাজিবচোন আৰু। অলপ দেৰি পাছত। অ পিছে কি বনাইছা।
এ মই আজি বনাইছো মানে কি বনাইছিলো? এই জিকা আছিলে জিকা, আলু, মাছে বনালো।
অ ঠিকেই আছে গৰমত ন অ অ।
তিতা কেৰেলা আলু ভাজিলো তাকে আৰু বেছি নাই বনোবা।
ঠিকেই ঠিকে সেনেকে গৰমত। টা আৰু ন সেনেকৈ খোৱা নহয়েই বেছিকৈ চব্জি তবজি বনালে বেয়াই হয়।
উম উম। তুমি কি দি খালা?
মই তোমাৰ হেৰি নিউটেলা আলু। তাৰ পাছত নিউটেলা আলু চব্জি বনাইছিলে। তাৰ পাছত তোমাৰ ভাত কেৰেলা লা, আলু ভাজি, দালি সেনেকে খালো আৰু।
অ অ। নিউতেলা কিন্তু বৰ ভাল ভাত কেৰেলাটো বহুত বেমাৰৰ কাৰণে ভাল জানা নাই।
উম ভাত কেৰেলা ভাল বুলি জানো আৰু ইমান ঔষধৰ বিষয়ে নজানো পিছে মই। ভাল বুলি কয় আৰু।
অ কিন্তু বহুত ভাল ভাত কেৰেলাটো। বজাৰত তোমাৰ ভাত কেৰেলাটোৱে বেছি দাম।
কেলেটো খাই অলপ বেয়াই পাওঁ গুটিটোৰ কাৰণে। কিন্তু এ অ, গুটিটো পেলাই দিয়ে, মোৰ এটা- দুটা পালে মানে মোৰ খং উঠে আৰু
হয় হয় মইও বেয়া পাওঁ পিছে ভাত কেৰেলাটো। মানে গুটি চুটি পেলাই পেলাই সেই তোমাৰ হেৰি বনাই যে মচল বিটত যে মছলা দি
অ অ সেইটো ৰেচিপিটো ন মই সেই অলপ অলপ জানো আৰু আমাৰ ঘৰত বাইদেউ বনাই যে।
উ আমাক খুড়াই বনায় মই ইমান ভালকে নাজানো, আমাৰ খুড়াই প্ৰায়ে বনায়।
খাইছো মানে ৰেচিপিটো কেনেকে বনাই। চাইছো মানে নহয় আৰু পুৰা সম্পূৰ্ণকে জানো মানে কিন্তু বনাই পোৱা নাই।
অ অ তোমালোকে কেনেকা বনোৱা কোৱাচোন?
আমাৰ মানে উ মই বনোৱা বনোৱা নাই মানে পিছে কিন্তু বাইদেউৱে বনাইছে মই সেইটো দে শিকি চাইছো আৰু। সি বনালে মানে মই মাজে মাজে গৈ গৈ চাওঁ। বাইদেৱে প্ৰথমত ভাত কেৰেলাটো তোমাৰ ডাঙৰ ডাঙৰ চাই চাই কিনে দেই। শুনিছা নাই? অ ডাঙৰ ডাঙৰ চাই- চাই কিনে তাৰপাছত তোমাৰ সেই ডাঙৰ বেছি নহয় আৰু উম মানুহ যিমা- মানাছো সেই মানটোজ চাই বনাই আৰু যেতিয়া চা চাৰিটা আছো নে তিনিটা আছো এনেকে লৈ, এটা এটা কে আনে আৰু যোনেজ যোনে যেনেকে যিমান খাব পাৰে আৰু তাৰপাছত সে তোমাৰ সে ডাঙৰ আনিব ধুনীয়াকে ধুই মেলি একদম। সমান সমানকে মাজে মাজে ফালিব দেই। উম, অ কেচা আহ ন নহয় নহ শুনা বুঢ়াকে নলয় তোমাৰ কেঁচা -কেঁচা কেই কিন্তু অলপ কুমলীয়া হ'ব লাগিব, গুটি কেইটা উলিয়াই দিয়ে। তোমাৰ এই হেৰি, উম, উম। হেৰি মানে মাজে-মাজে কাটি কিনে তোমাৰ গুটি কেইটা উলিয়াই এটা প্লেটত বা কাঁহীত থয় দেই তাৰ পাছত তোমাৰ নৰহো, এটা পিঁয়াজ, জলকীয়া, আদা মানে সেইবিলাক চব পেষ্ট টো বনাই‌ কিনে, মানে অনেকে মিক্সাৰ মি চিনত তাৰপিছত তা‌ৰ সেই‌ উম ভাত কেৰেলা গুটিটো ওলাই যে, সেই গুটিটোকো মানে তোমাৰ মিক্সাৰ মেচিনত মানে পিচি দিয়ে আৰু পিচি দিয়াৰ পাছত মানে সেইটো বস্তুটো মিহি হৈ যায় তোমাৰ আলু আৰু তোমাৰ আলুও নিদিয়ে, অ, নিদিয়ে আলু নিদিয়ে সেই মচলা চচলা দিয়ে আৰু মছলা দি কিনে বস্তুতটো মচল সেই বস্তুটো যোনটো তোমাৰ নৰহো, পিয়াঁজ, পিয়াঁজ জলকীয়া, আদা, গৰম অ মচলা, ধনিয়া সেইবিলাক দি মানে সেই পেষ্টটো মানে অলপ তোমাৰ তেল দি কিনে অলপ ভাজি- ভাজি ভাজি মানে ৰঙা কৰি ল'ব একদম শুকাই ল'ব বস্তুটো।
অ।
তাৰপিছত এইফালে তোমাৰ ভাত কেৰেলা যিটো ফালি থোৱা থাকে
উম।
ভাত কেৰেলাটো তোমাৰ বইল কৰি লয় হাফ বইল মানে, মানে অলপ হাফ বইল মানে তোমাৰ সিজি যোৱা কে লৈ ইমানো মানে মানে বেছিকে সিজাই নলয় আৰু, অ। অ, অ সেনেকে চেম তাৰ পিছত সেই তোমাৰ ঠাণ্ডা, উলিয়াই -উলিয়াই মেলি ঠাণ্ডা হয়। তাৰ পিছত তুমি মচলা সেই খিনি পেষ্ট বনাই থবা। ধুনীয়াকে সেইকেইটি সেই সেইখিনি মানে তোমাৰ হেৰি কৰি দিয়ে আৰু ভৰাই দিয়ে। এ তাৰ যোনটো উম বা হেৰি গুটি কেইটা ওলাই যে সেই গুটি কেইটাতে ভৰাই মেলি ধুনীয়াকে লেবুল কৰি দি আৰু যদি তুমি তোমাৰ ইচ্ছা তুমি যদি সেই বেচন বা চাউলৰ গুৰি দি কিনে সেই অকমানি নিমখ দি দি কিনে অলপ হালধি কিনে এনেই গুলি কিনে তাৰপিছত সোমিয়াই এনে ডুবাই ডুবাই আৰু তেলত এৰি দিবা তাৰপিছত খাই চাবা কি টেষ্টি মই খাইছো নহয় বহুত
উম, আমাৰ আকৌ খুৰাই যে তোমাৰ হেৰি দিয়ে সৰিয়হ দিয়ে।
সৰিয়হ দিয়ে ন? এ নহয় অ হ'ব পাৰে চাগে সৰিয়হ দিয়ে মইতো মাজে মাজে গৈ চাও ন?
তোমাৰ পেষ্টটো যে বনাই, পেষ্টটো আমাৰ তাৰ মানে কি তোমাৰ এই গুটিখিনিতো দিয়েই তাতে তোমাৰ আদা, নহৰু, পিয়াঁজ সেইখিনিয়ে আৰু তাৰপিছতে সৰিয়হ- সৰিয়হ অকণমান দি কিনে সৰিয়হখিনও লগতে পিচি লয়।
ছা
সেইখিনি তোমাৰ তাতে দিয়ে আৰু মচলা টো ভাজি লয় প্ৰথমতে তেল অকণমান দি, তাৰ পাছতে সেই হা বইল কৰি থোৱা ভাতকেৰেলাবোৰ মানে এফাল এফালকে কাটি তাৰ ভিতৰত মছলা খিনি দি তাৰপিছতে তোমাৰ সেই চাউলৰ গুৰি চাউলৰ গুৰিয়ে সদাই ব্যৱহাৰ কৰে আমাৰ তাৰমানে বেচনটো নকৰে তাৰমানে কি বেচনটো ব্যৱহাৰ কৰিলে তোমাৰ এ এই ক্ৰিছপি, ক্ৰিছপি টাইপ এটা হয় নহয় হয় মানে, অ, সেইটো নহয় তাতে চাউল গুড়াটো যদি ব্যৱহাৰ কৰা যায় সেইটো তাৰমানে তোমাৰ এ বস্তুটো কেনেকে তোমাৰত কৃস্পি হয় আৰু সেচ অছ সেই চাউলৰ গুড়াটো ব্যৱহাৰ কৰে, চাউলৰ খুড়া আমাৰ মানে মিক্সিত নিপিছে চব পতাতে পিছে।
চা ঠিকেই একো নাই, পতাত পিছিলেও খাই ভাল লাগে। নো আৰু তোমাক মই আৰু এ- এটা ৰেচিপি কম দেই কি বুলি কয় তুমি পাত শাত যে ম- মৰিচা শাক নে পাাত শাক বুলি কয় যে। শুনিছা নে চাইছা নাই, খাইছা নাই? মান উ মানুহে যে এ কি বুলি দালিত দি খায়, কেতিয়াবা ভাজি বনাই খায়। অ সেই তুমি সেইটো যদি খোৱা নহয় পকৰি বনাই খাবা বহুত টেষ্টি পাবা খাবলে। অ। মই মই এনে নেজানো, তাৰ পাছত ঘৰত এনে বনাই আৰু পকৰি। তোমাৰ এই কোমলীয়া কোমলীয়া আগখিনি চিঙি আনে, চিঙি অনাৰ পাছত ধুনীয়াকে ধুই পখালি থয়, থৈ কিনে একদম বেচ- চনা তাৰপিছত চাউলৰ গুৰিত অকমানি অ তোমাৰ অ সেনে কে আৰু নিমখ অলপ দিয়ে হালধি অলপ দিয়ে। দি মেলি পেষ্ট কৰি কিনে তোমাৰ সেই বেষ্ট শন উম, বেচনৰ সেইটো তুমি দি মেলি ডুবাই ডুবাই তেলত দি দিবাগে সেনেকে খায়ো ভাল লাগে। নহ'লে এই মৰা অ সেই মৰা পাতটো নহ'লে মিহি মিহিকে কাটি দিবা, সেই মিহিমিহি কাটি মেলিও মানে এ বেচনত ডুবাই একদম তেলত দি দিবা আৰু খাই কি টেষ্টি লাগে মানে।
অ, অ। মৰাপাটটো খাই পাইছো তোমাৰ। এই মৰিছাটো খাই পোৱা নাই।
অ পকৰী খাবা, পকৰী বহুত টেষ্টি।
টেষ্টি ন? খাব লাগিব খাব লাগিব এবাৰ। উম উম দেখাই চাব লাগিব। বাকী এতিয়া কৰ'বাত ফুৰিব মেনিব যাবা নে বন্ধটো দিছে গৰম বন্ধটো নাপায়। ছে চাগে।
অ গৰম বন্ধতো পাইছো পিছে এটা ডিউটি কৰি আছো মানে তাৰ পৰা অলপ সময় নেপাও মানে। ৰাতিপুৱা মৰ্ণিঙত এঘাৰটাত যাব লাগে, আকৌ আহিব লাগে। এঘা চাৰি বজাত মানে সময় নহয় আৰু ঘৰ পাওঁতে পাওঁতে তোমাৰ গূধল- বুলিয়ে হৈ
অ অ অ সেইটো কথা ন।
উম। তাপ, অ চবৰে ভাল। কিন্তু আমাৰ এই দেতা অলপ গাটো বেয়া।
অ অ কি হৈছে নো? আৰে মানে আচলতে বেয়া হৈছে মানে সেই বস্ত-
এ নহয় নহয় মানে দেত- তা ভাগৰ অলপ বয়সো হৈছে ন তাৰ পাছত তোমাৰ স্কিনৰ প্ৰব্লেম আকৌ প্ৰেচাৰ, এলাৰ্জি গোটেই মানে এইবিলাক আৰু নহলে বাকী এনে ঠিকে আছো আৰু। ত তাৰ পাছত তোমালোকৰ ঘৰ ফালে?
আমাৰ ভালেই দে পিছে তেনেকুৱা একো হোৱা নাই পিছে ভগৱানৰ কৃপাত।
উম, সেয়ে ভাল থকাটোৱে লাগে আৰু।
তাকে তাকে মানুহৰ শৰীৰৰ শৰীৰটোহে মেইন ন।
অ পিছে তুমি কি বনাই ভাল পোৱা মানে এনেকে বনাই, খাই বৈ এনেকে টেষ্টি কি ভাল লাগে? ভাত বনাই কিনে।
মই ক'বলে গ'লে খোৱাৰ প্ৰতি ইণ্টেৰেষ্ট নাই দেই। যি হয় তাকে খাই লওঁ তাৰ মানে। বাকী বাহিৰা কিবা খিনি খোৱাৰ চিষ্টেম নাই। ডাইৰেক্ট ভাতটোকে খাওঁ।
অ, আচ্ছা ঠিকেই আছে। আমাৰ উম অ, মই সেই অলপ বাচি-বাচি খাওঁ আৰু।
অ, এই বাছি খাব
অ, নেলাগে পিছে, অ সেই এইটো হয়। কিন্তু মানে মই বাচি মানে কি আৰু যি চব্জি বনাই দিলে অলপ টেষ্টিটো হ'ব লাগে। বিনা টেষ্টিত মানে খাবও নোৱাৰো মানে। মোৰ মুখটো অলপ সোৱাদ, সোৱাদ বিচাৰে।
সেইটো কথা। আমাৰ আক' যেনেকে হলেও সোমাই যায় পাই ভোক লাগিলে হয়।
উ তোমাৰ এই যে যোন মানুহ বিলাক যেনেকে দিলে সেনেক খায় সিহঁতি কিন্তু স্বাস্থ্য খুব ভাল।
সেইটো কাৰণে দেখিছা নাই আকৌ ইমান শকত।
অ, মোকতো দেখিছাই ন তুমি ইমান ক্ষীণ ন। খোৱা প্ৰতিও বাচি-বাচি খাওঁ মই। উম, খাব লাগিব। নহ মই খাম বুলি কওঁ নহয়, ভাতসোপা চালে মানে পেট ভৰি যায় অটমেটিকেলি খাবই নোৱাৰো। বনা পাৰিবা মানে কি কিমান তোমাৰ হেৰি টনিক এনেকে লিভাৰৰ টনিক কেইটা খালো। ভোক লগা দৰ দৰব খালো। সেই খাইও মানে নহয় এ মানে মানে তোমাৰ কিছুমান মানে এনেকে হয় যাই নহয়, কিছুমান মাহত মানে মই খাব পাৰো দেই। তাৰ পিছত এটা মাহ এনেকে খাব নোৱাৰো মানে। এনেকে চিষ্টেম মোৰ মানে। পেটৰ মানে
অ এই তুমি দোৰোণ বন চিনি পোৱা নেকি দোৰোণ বন?
শুধ নে দোৰোণ বন?
দোৰোণ বন, দোৰোণ বন। এই বগা বগা ফুল ফুলে।
নাই, না মই নেজানো। অ-অ চাইছো, চাইছো, চাইছো, চাইছো।
অ, সেই দোৰোণ বনটো তুমি হেৰি আ কেনেকে পকৰী চকৰি হওঁক বা ভাজি বনাই খাবাচোন। ভোকটো খুব লাগে।
যে এইটো বেছি খালিও বেয়া। প্ৰেছাৰ এনে মোৰ ক্ষীণ ন, প্ৰেছাৰ ল' আছে আকৌ ল' কৰি দিব নহয়।
এ নহয় একো ল নহয় তুমি খাবা ভোক, ভোক বহুত লাগিব সেইটো খালে। তাৰমানে তুমি এই ডেইলি খাব নালাগে। দুই, তিনদিনৰ পাছে পাছে খাবা। মাজে-মাজে খাবা।
ঠিকেই কৈছা।
হ'ব দিয়া ন আজিলে?
অ ঠিক আছে হ'ব দিয়া আৰু। ময়ো অলপ আৰাম কৰো, নে কি?
অ-অ কৰা, কৰা। উম-উম-উম-উ।
উ